হেল্ল' নমস্কাৰ।
নমস্কাৰ।
আপুনি ব্যস্ত আছে নেকি?
নাই, নাই, ব্যস্ত নাই। এই বৰ্তমানটো ব্যস্ত নাই বাৰু।
হয়। অ', অকমান আহ মই আপোনাল লগত কথা পাতিম বুলি ভাবিছিলো, সময় হ'বনে?
হয়, সময় আছে। হয়, সময় হ'ব বাৰু।
আচ্ছা, মই বাৰু কথা পাতিব বিচাৰিছো যে প্ৰদূষনৰ ওপৰত। ধৰি লওক, আজিকালি বায়ু, পানী, মাট আৰু শব্দ, সকলো ধৰণৰ প্ৰদূৰ্শন বৃদ্ধি হয় আহিছে হয় নে বৃদ্ধি পাইছে। সেইকাৰণে মই ভাবিছিলো এইবোৰৰ বিষয়ে অকমান আপোনাৰ লগত আলোচনা কৰোঁ বুলি।
হয়, ঠিক আছে হয়।
বা আমি, হয়। প্ৰদৰ্ষন ৰধ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ মানে আমি পদক্ষেপ লব লাগে। এইবোৰ যদি আপুনি অকমান বুজাই দিব পাৰে।
হয় নিশ্চয়, আ মই এতিয়া ক'ব বিচাৰিলে যেনেকৈ প্ৰদূষণ বুলি ক'লে টো আমাৰ চাৰিওফালে মানে আমাৰ আমাৰ পৃথিৱীখন প্ৰদূষিত হৈ আহিছে। যেনেকৈ আমাৰ বায়ু। বায়ু পানী বা জল বা আমাৰ মাটি এইবিলাক গোটেই আমাৰ প্ৰদু সুত হৈ আহি আছে ত' পা পানী প্ৰদূষণ বুলি ক'লে আমি যেনেকৈ আমাৰ নদ নদী সাগৰ সেইবিলাক আমাৰ বহুত প্ৰদূষিত হৈছে যেনেকৈ আমাৰ মানুহবিলাক বা জনসাধাৰণবিলাকে কি কৰে আমাৰ যোন টো আমাৰ ডাঙৰ ডাঙৰ নগৰ চহৰবিলাকৰ যোনটো আমাৰ আমি লেতেৰা কাগজ, প্লাষ্টিক পেলোৱা জাগা ত' তেখেতসকলে কি কৰে তেখেতসকলে নদীত পিলাই, কেতিয়াবা কোনোবা কোনোবা টাউন চহৰৰকেইটা, কোনোবাতো এনে মাটিতে থৈ দিয়ে অ' ডাঙৰ ডাঙৰ পাহাৰ বনাই কিনি। লেতেৰাৰ যোনটো প্লাষ্টিকৰ কাগজত আৰু হেই টোৱে কি হয় কি কেতিয়াবা বৰষুণ দিলে ওচৰত থকা আ, ইয়াৰ যোনটো বিষাক্ত পদাৰ থবিলাক ওলাই যায় মানে বৰষুণৰ লগত, ত' ওলাই যাই কিনি কেতিয়াবা নদ নদী ওচৰত যদি ওচৰত নদী আছে নদীত বৈ যায় পানীত। বৰষুণৰ পানীটো নদীতে যাব ত' নদী বা আপোনাৰ বলানবিলাকত যাই কিনি পানীবিলাক বহুত প্ৰদূষিত কৰে আৰু তেনে মানে যেনেকৈ আ, আমাৰ সাগৰ ওচৰত থকা ডাঙৰ ডাঙৰ চহৰবিলাক তেখেতসকলৰো এই আ, মানে লেতেৰা বস্তু যেনেকৈ প্লাষ্টিক বস্তু বা যিকোনো আ, বস্তুবিলাক তেখেতসকলে সাগৰতে পেলায় মানে। কোনবা কোনবা চহৰবিলাকত, ত' সাগৰত পেলালে কি হয় তাতে নানা ধৰণৰ তাতে মাছ মাছ আছে বা কাছ কিবা কিবি বহুত বস্তু আছে, তেখেতসকলে বহুত মানে ক্ষতি কৰে আৰু ন'?
হয়।
ত' এনেকৈয়ে প্ৰদূষিত হৈছে বা আৰু আমাৰ যেনেকৈ কল কাৰখানাৰপৰা ওলোৱা যোনটো বিষাক্ত পদাৰ্থবিলাক, এইবিলাক কি কৰে আ, নদীত বৈ যায় মানে, ত' নদীতে পেলাই দিয়ে, ত' ত' নদীত নদীত থকা পানীবিলাক বহুত প্ৰদূষিত হয়, য'ত নেকি আমি আগৰ আগৰ আধিৰ যুগৰ মানুহবিলাকতো নদীৰ পানীয়ে খাইছে। নহয় জানো, ত' নদীৰ পানীটো আজিকালি মানে খাবই নোৱাৰে। তাতে গা ধোৱাটো বাদে দিয়ক আপুনি ত' খাব নোৱাৰটোতো বহুত ডাঙৰ কথা আৰু। গা গাও ধুব নোৱাৰে এনেকা হৈ গৈছে আৰু ত' এইবিলাকে নিচিনাকৈ মানে আমাৰ প্ৰদূষিত হৈয়ে আছে আৰু যেনেকৈ আমাৰ খেতি পথাৰবিলাকত আমি যেনেকৈ ইমান ৰসায়নিক আমি যিবিলাক আ, সাৰ ব্যৱহাৰ কৰো যেনেকৈ পটাছ, ইউৰিয়া বা ডি ডি কিবা কিবি আছিলে ডি ডি পি নে কি আছিলে এটা মই হয়, এইবিলাক মানে ব্যৱহাৰ কৰি কি কৰে তেখেতসকলে আমাৰ মাটিটো প্ৰদূসুত কৰাৰ লগতে, আমাৰ পানীও প্ৰদূষিত হৈ গৈছে মানে। ত' যেনেকৈ আমি যেতিয়া খেতি পথাৰত, আমি এ সাৰ বিলাক আমি দি দিওঁ। তেতিয়া বৰষুণ অহাৰ লগে লগে মানে এই সাৰবিলাক কি হৈ যায়, ৰাসায়নিক সাৰবিলাক বহি যায়। বৈ যাই গৈ, তাতে অ', পানীত পৰেগৈ বা নদীত পৰেগৈ। বলান বিলাকত পৰে, ত সেনেনে ত সেই নিচিনাই মানে আমাৰ পানীটো প্ৰদূষিত হৈ আছে, আৰু তাৰপৰিও যদি আমি মাটিত আমি বহুত ৰাসায়নিক আহ সাৰ দিওঁ, তেতিয়াহ'লে তাত থকা জীৱ-জন্তু টো যেনেকৈ কেঁচুৱে হওঁক বা যিকোনো পোকবিলাক য'ত নেকি আমাৰ, আমাৰ খেতিৰ কাৰণে ভাল, কেঁচুটোতো আমাৰ খেতিৰ কাৰণে ভাল বুলি কয়। হয়, ত' সেইবিলাক মানে মৰি গৈ আছে এতিয়া, আমি সাৰ দিয়াৰ কাৰণে ৰাসায়নিক সাৰ দিয়াৰ কাৰণে, ত' এইবিলাকে এই নিচিনাকে আমাক ক্ষতি কৰি আছে। আৰু আমাৰ মাটিও লেতেৰা কৰিছে বা মাট আমাক ক্ষতি কৰিছে, য'ত নেকি বেছি ৰাসায়নিক সাৰ দিয়াৰ কাৰণে আমাৰ মাটিটো খেতি পথাৰটো মানে বেয়া হৈ যায়। ত ৰাসায়নিক সাৰ নিদিয়ালৈকে তাতে মানে খেতিয়ে নহয় আৰু তাত যোনটো আমাৰ অ', যোনটো আমাৰ অ', কি কয় এইটো নেচাৰেলি যোনটো, আমাৰ যোন ভালকে হ'ব লাগিছিল। সাৰ থাকে, এইবিলাক মানে বেয়া হৈ যায় নষ্ট। হৈ যায়। ত' এই নিচিনা আমাৰ প্ৰদূষিত হৈ আছে। ত' আমি আপুনি কওঁক, তেতিয়াহ'লে আমাৰ বায়ুটো কেনেকে প্ৰদূষিত হৈ আছে। আপুনি অলপ কওঁক।
হয়, আপুনি যেনেদৰে ক'লে এ সকলোবোৰ ঠিকেই আছে। ধৰি লওঁক যান-বাহনৰ ধোৱাঁ, কাৰখানাৰ ধোৱাঁ। গছ কটা, প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ আৰু- য'তে ত'তে আৱৰ্জনা পেলোৱাই আচলতে প্ৰদূ্ষনৰ মূল কাৰণ হয়। আৰু আমাৰ যিটো বায়ু প্ৰদূ্ষন, সেইটোতো আচলতে- আমি প্লাষ্টিক বোৰ, আহ্ পুৰি পেলোৱাৰ ফলতো যিবোৰ লেতেৰা এটা ধোৱা ওলাই। সেইটোও বায়ু প্ৰদূ্ষন কৰে, তাৰ লগতে আমাৰ যিটো গাড়ী মটৰৰ পৰা ধোঁৱা ওলাই। তাৰ পৰাও আমাৰ, সেই ধোঁৱা বোৰেও আমাক আহ প্ৰদূ্ষন কৰে। আৰু তাৰ লগতে কল কাৰখানাবোৰতো বহুত ওচৰে-পাঁজৰে বহুত বিয়পি যায় তাত। ধোঁৱাৰ লগতে তাৰ বিভিন্ন ধৰক, গন্ধ আৰু তাৰ লগতে যিটো আহ্, লেতেৰা পানী ওলাই। সেইবোৰো আচলতে পানীৰ প্ৰদূৰ্ষনৰ এক মূল কাৰণ হয়। যাৰ ফলত আজিকালি দেখা যাই যে, আমাৰ মানুহেতো নদীৰ। মানে এতিয়া খোৱাটোতো দূৰৰে কথা, আজিকালি জীৱ-জন্তু বোৰে খাব নোৱাৰা হৈ গৈছে। জীৱ-জন্তুে খোৱাৰ পিছত। ফলতো জীৱ-জন্তুৰো বহুতো বেমাৰ-আজাৰে দেখা দিয়ে। আৰু ঠিক তেনেদৰে, যেনেকে আপুনি ক'লে। আমাৰ খেতি পথাৰত আমি অত্যাধিক - সাৰ ব্যৱহাৰৰ ফলতো যিবোৰ আমি ব্যৱহাৰ কৰো তাৰ ফলতো বৰষুণ দিয়া পিছত। পানীবোৰ যেতিয়া বৈ পেলাই নদীলৈ গুচি যায়। সেই সময়ত আমাৰ গৰু-ছাগলী বা বিভিন্ন ধৰণৰ জীৱ-জন্তু যেতিয়া সেই পানীবোৰ খাই। তাহাঁতৰো বহুতো বেমাৰ-আজাৰে দেখা দিয়ে। অ', আৰু ইয়াৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিছে। শ্বাস প্ৰব্লেম, ধৰি লওঁক উশাহ-নিশাহ লোৱাত সমস্যা দেখা দিয়ে আৰু। এলাৰজি আৰু বহু ৰোগ হ'ব পাৰে। আৰু আমি অধিক গছ ৰোপন কৰিব লাগে আচলতে, যিবোৰ- প্ৰকৃতি ৰক্ষা কৰাতো আচলতে আমাৰ প্ৰত্যেকৰে একো একোজন- ব্যক্তিৰ মানে সেইটো দায়িত্ব হয়, কিন্তু আমি- গছ ৰোপন কৰাৰ আহ, বিনিময়ত আমি ওলোটা কাটিহে আছোঁ। প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগে কিন্তু আমি আজিকালি- প্লাষ্টিক নহ'লে নোহোৱাৰ দৰে আমি হাতত আজিকালি আগৰ নিচিনা আমি আ্হ যিবোৰ আমাৰ অ মনা ব্যৱহাৰ কৰা আছিল, হাত বজাৰত যোৱাৰ কাৰণে সেইবোৰ ব্যৱহাৰ নকৰোঁ। আৰু আৱৰ্জনাবোৰ আমাৰ পেলোৱাৰ কাৰণে নিৰ্দিষ্ট ঠাই নাই। আমি আচলতে জাবৰ-জোঁথৰ পেলোৱাৰ কাৰণে ধৰি লওঁক, আমাৰ কিছুমান আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰত আমি দেখিবলৈ পাওঁ, কিমান ধুনীয়াকৈ বাহ বাহৰ আমাৰ আৱৰ্জনা পেলোৱাৰ ব্যৱস্থা কৰি থৈ দিয়া হয়। কিন্তু এইটো আমি এতিয়া আমাৰ ইয়াত দেখা নাযায়, যাৰ ফলত আৱৰ্জনাবোৰ য'তে ত' পেলাই, আমি পৰিৱেশ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে কিন্তু আমি জাবৰ-জোঁথৰ এই আৱৰ্জনাবোৰ বোৰ য'তে ত'তে পেলাই আমি মাটিবোৰো প্ৰদূ্ষন কৰি আছোঁ।
হয়,
আৰু আচলতে চৰকাৰৰ লগতে প্ৰতিজন নাগৰিকেও নিজৰ দায়িত্ব পালন কৰা উচিত। যিবোৰ আমি অ'দেখা পাওঁ যে আমি আমাৰ নিজৰ দায়িত্ব আমি পালন নকৰোঁ। নকৰোঁ আচলতে।
হয় নিশ্চয়।
আৰু বি বিদ্যালয় ঘৰ আৰু সমাজ সকলো ঠাইতে পৰিৱেশ সুৰক্ষাৰ বিষয়ে সচেতনতা বৃদ্ধি বৃদ্ধি কৰিব লাগে, যদি আমি আ্হ আজ মানে আমি সৰুৰে পৰাই যদি সৰু সৰু পদক্ষেপ লওঁ, তেন্তে ভৱিষ্যতে, প্ৰজন্মনৰ বাবে এক সুন্দৰ আৰু পৰিষ্কাৰ পৃথিৱী আমি গঢ়ি তুলিব পাৰোঁ। ধৰি লওঁক, এতিয়া আমি প্লাষ্টিকৰ যেনে ধৰণৰ ব্যৱহাৰ কৰোঁ। সেই ব্যৱহাৰৰ তুলনাত কিন্তু আমি সেইবোৰ এটা ঠাইত জমা কৰি পুৰি। পেলোৱা বা এটা নিৰ্দিষ্ট ঠাইত পেলোৱা, এইবোৰ আচলতে আমি ব্যৱস্থা নলওঁ। যাৰ ফলত আমাৰ মাটিবোৰো। আমাৰ অ', উপযোগী নোহোৱা হৈ গৈছে, ধৰি লওক খেতি অ', খেতি কৰাৰ কাৰণে উপযোগী নহয়। কাৰণে আচলতে আমি ৰাসায়নিক সাৰ বোৰ ব ব্যৱহাৰ কৰিব লগা হয় যায়। অ', সেইকাৰণে মই ভাবোঁ যে, প্ৰদূৰ্ষন মুুক্ত যদি আমাক পৰিৱেশ লাগে, তেতিয়াহ'লে আমি নিজ নিজে সচেতন হোৱা উচিত।
হয়। ত' আমাৰ যোনটো গছ কটা, আমি যে বহুত মানে জংঘল শেষ কৰি আছোঁ বা গছ কাটি আছোঁ এইবিলাকো আমাৰ মূল মানে। প্ৰদূষণৰ কাৰণ হয়, আমাৰ যোনটো গোলকীয় উষ্ণতা আমাৰ গোলকীয় উষ্ণতা যোনটো ইংৰাজীকৈ গ্ল'বেল ৱাৰ্মিং বুলি। ত' সেইটো বাঢ়ি গৈ আছে।
ত' এইটোয়ে মানে কিহৰ কাৰণে বাঢ়ি যায় বুলি কৈছে, এইটো গছ কটাৰ কাৰণে এইটো যেনেকৈ আমি আমাৰ ইয়াতো আমিতো প্ৰদূষণটো কৰিয়ে আছো বাৰু বায়ু প্ৰদূষণতো যেনেকে আমাৰ গাড়ী ম বটৰবিলাক আমাৰ বেছি বাঢ়ি যোৱাৰ কাৰণে আমাৰ ঠোঙাবিলাক বেছিকৈ ওলায় বা কলকাৰখানাত বেছি ধোঁৱা ওলায়। ত' এইবিলাক ধোঁৱাক মানে- গছ-গছনিবিলাক এইটো লৈ লৈছিলে মানে, ঠাণ্ডা কৰিবৰ কাৰণে গছ-গছনি বহুত কাম দিয়ে। কাৰণ তেখেতসকলে গছে কি কৰে, কাৰ্বনটো লৈ লয়। হয় জানো, কাৰ্বন-ডাই-অক্সাইড টো আৰু অক্সিজেন এৰি দিয়ে। ত' সেই নিনা নাই মানে, গছ থাকিলে মানে ঠাণ্ডা পৰি যায় গ। উষ্ণতাটো কমি গ'লে হয় ত' মেইন মানে আচল কাৰণটো হৈছে আমাৰ গোলকীয়া উষ্ণতাটো, আমাৰ গছ গছনি কম হৈ গৈ আছে। ত' সেইকাৰণে আমাৰ আ, কেইজনমান পদক্ষেপ লৈছিলে আমাৰ আ, গোটেই পৃথিৱীৰ মানুহবিলাকে বা পৃথিৱীৰ বিভিন্ন সংস্থাবিলাকে ত' যেনেকৈ আপোনাৰ আমাৰ আমি বিশ্ব আ, আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ পাঁচ জুত প্ৰত্যেক বছৰে, তেতিয়া মানুহবিাকক দেখা যায় তেতিয়া মানে গছ বহুতে ৰোপন কৰে, ৰুই বা গছ লগাই আৰু না, ত' এই গছ ত' কিন্তু জীয়াই থাকিব ন' নাই এইটোহে কথাটো ত' গছ ত' ৰুইছে যদি এইটো মানে পালনো কৰিব লাগিব ডাঙৰ হোৱালৈকে যেনেকৈ তাতে জেউৰাৰ দিব লাগিব, কিবা বেৰা দি কিনি ভালকৈ ৰাখিব লাগিব, এইবিলাক পদক্ষেপ টো ল'ব লাগে আৰু এতিয়া ত' সেইবিলাকেই অ'। ত' আমাৰ গোলকীয়া উষ্ণতা বাঢ়ি গ'লে মানে এটা সময়ত আমাৰ পৃথিৱীখন পানীত তলতে থাকিব বুলি আমাৰ বিজ্ঞানীসকলে কৈ আছে এতিয়া, ত' এইটো কমিও কমাব লাগিব হয়। ঠিক আছে তেতিয়াহ'লে আমাৰ সময়টো হৈ গৈছে, আপোনালৈ ভাল লাগিল। কথা পাতি ত' ধন্যবাদ।
হয় ধন্যবাদ।